অ', নমস্কাৰ অ'।
অ', নমস্কাৰ শুনা পাইছ না? হেল্ল', অ', আজি অ'। আজি আমাৰ এতিয়া আলোচনা না কৰিম খেতিৰ বাবে অ', যিহেতু আমি খেতি ক'লে মানে বহুত বিভাগত আছে নহয় জানো? এতিয়া মানে হয় এতিয়া মানে খেতি কৰি মাৰ অ'। যিহেতু দিন গৰম বতৰ দিন মানে খেতি কলে এতিয়া আমাৰ ধান ৰোৱা কৰা সিটো। অ', গৰম দিনৰ কিবা মানে ৰ কাম নহয় জানো না এতিয়া মানে আমাৰ আগতে মানে যি টো ধান টো অ যিটো ধান ৰোৱানি কৰিব কাৰণে আগতে আমি মাটিটো বহুত ভালকে ট্ৰেক্টৰৰ লগত মাৰিবা লাগে তাৰ পিছত কঠায়া তুলিবা লাগিব আৰু তাৰ পিছত ৰোৱানী কৰি লছ ৰ খাবৰ কাৰণে মানে আমি সেইটো ধান খেতিটো কৰিবা লাগে না বহুত কিবা কষ্ট পৰিয়ম কৰি খেতিটো পাব যদি এনেই কিবা ধান টো ৰুই ফালে থ'লেতো মানে ন হ'ব, ইয়াৰ বহুত কাম থাকে। কে পানী আছে ন নাই সিটো চাবাই লাগিব। ধানটো কেনেকা হৈছে সেইটোৱে চাব লাগিব আহ যেতিয়া ধানটো উঠিব এইাৰ মাজত বহুত কিবা অ', গছতটো উঠিলে মানে সিটোৱে মানে চাফা কৰিব লাগে। ইয়াৰ পিছতহে মানে আমি ধানটো ভালকে এ পাব আৰু তাৰ পিছত যেতিয়া ধানটোক কাটিব যেতিয়া টাইম হ'ব, ইয়াত মানে কাটি দিবে টি ভালে আমি মানে আহ যিটো ঠাণ্ডা বতৰত যি ঠা টো উঠাব ইয়াৰকে মানে আমি জমা কৰি ফালে মানে আহ থ'ম আৰু না, কিছুমানে বস্তাত থয় কিছুমানে বা বেলেগ বেলেগ এনে মানে বেলেগ বেলেগ ধৰণৰ সেইটো ধানটো জমা ৰাখে মানে এক বছৰৰ কাৰণে আমি খাব কাৰণে মানে ভালকে ৰাখিব লগা হয়। আৰু যেতিয়া ধান কলে বা ইটো মাত্ৰ নহয় অ'। ঠাণ্ডা বতৰত কৰা খেতিও আছে।
আৰু সেইটো খেতিটো মানে যেতিয়া আমি এতিয়া ৰঙালাওঁ বা অ' পানী লাওঁ বা লেচ চিৰি বহুত বিভাগৰ খেতি আছিল নহয় জানো মানে। ফলিব লাগে আৰু যি তিয়া মানে সেইটো আমি তি
অ'। উ
আলু খেতিৰ কাম আৰু অ কুচু কুচু কাৰণ এতিয়া মানে উঠাব কাৰণে টাইমো হৈছে বা কিছুমানে উঠাইছে নহয় জানো। কচুগিলাক আমাৰ আমাৰ খেতি ভাগৰ হয় আৰু যিহেতু ৰঙালাও সেইবিলাকো মানে ৰুই। আপোনাৰ গাঁৱৰ বা কি কি খেতি কৰে এইটো ক'ব পাৰিব ন?
অ', হয়, হয়, ক'ব পাৰিব।
এতিয়া অ' এতিয়া আপুনি ক'ব।
খেতি কৰিলে আমি চব জানেই খেতিটো অ' দুটা মোচণত মানে গৰম বতৰ আৰু যি অ', আমি বৰ কৈ যে ঠাণ্ডা বতৰ বুলি কয় যে। মেচং বতৰৰ অ' ইয়াৰতো খেতিতো চব জানে আহ এতিয়াতো যি গৰম বতৰৰ যি খেতি অহ
হয়।
খেতি ক'লে আমি চব জানে যে এতিয়া ধান খেতি আহ আমি আমাৰ ফালে ইয়াতে চব মানে ধান খেতিটো এতিয়া চব শেষ হ'ল। আহ মানে এফালে আমাৰ এডভান্স খেতি কৰে। অ'। এতিয়া আমাৰ যি গৰম বত ৰৰ খেতি কৰে যে যি এ ৰঙালাও মতলব
মানে পানীলাও আৰু যি কুমৰা অৰু যি অ' তিতা কেৰেলা। অহ মাটি কেৰেলা, লেচৰি এইবিলাক আমাৰ গাঁৱত অ', চলি আছে আৰু এনে খেতিবিলাকে অ'। এতিয়াতো যে অ' খেতিবিলাক চবজিবিলাক এতিয়া দামবিলাক বেছি থিকে নাই। অ' মানে
হয়।
চস্তা দামৰ আমি যি বিক্ৰী কৰিৰে
উম।
এতিয়া নিশ্চিত কেজিয়ৰ মানে আহ দহ টকা কিলো বিশ টকা।
এনেকুৱা হয় আৰু।
এইবিলাক বিক্ৰী কৰে আৰু অ' বেছি দাম নাই এইফালে।
বেছি দাম নাই অ' হয়।
অ', বেছি দাম নাই। পানীলাওতো আৰু এ পিছৰ অ', এনে বিশ টকা, এনে ডাঙৰ ডাঙৰ হ'লে এনে পঁচিছ, বিশ, দহ। এইবিলাকত বিক্ৰী কৰে আৰু, অ', আমাৰ এইফালে যে অ', আলু খেতি এতিয়াতো আছে যে, কুচু। অ', কুচু বিলাক এতিয়া চ'ব
অ'।
উম, উঠাইছে নেকি।
অ', অ', কিছুমান উঠাইছে মানে বজাৰত বিক্ৰীৰ কৰা আমি দেখা পাইছোঁ। কিছুমানে ফতকে কিবা ৰুই না কাৰণে ফটকে উঠাই আৰু কিছুমানে পিছত উঠাই মানে টাইম হোৱা নাই। এইবিলাক আৰু না উম, যেতিয়া লেত উঠাব মানে খাবও ভাল লাগে অ'। কিবা তৰকাৰী বনালেও মানে ফটকে শুকাই যায় আৰু না। এতিয়াতো মানে সোনকালে উঠোৱাটো মানে ফটকে নুসুকো ৱাই আৰু না, টান হয়, এনেকা আৰু না যেতিয়া দিন দিলে মানে অ', মাহতো মানে এবাৰ কি কয় মানে অলপ দেৰি কে দিলে মানে ভাল হৈ যায় আৰু না। আৰু এতিয়া দি বৰষুণ দি আছে অ', হয়। হয়, মানে খাব কাৰণে মাছ লগত মাংসৰ লগত খাব পাৰে। নহয় জানোঁ?
অ', হয় বেছি বৰ ষুণ দিলে এই কচু খেতিটো মানে বহুত ৰেজেক হৈ যায় আৰু অ'।
অ', পচি যায় আৰু না।
অ', অ'।
অ'। আৰু ইয়াত কিবা মানে, ঠাণ্ডা বতৰত কি কি শাক পাচলিৰ ঘৰতে বনাই বা খেতি কৰে সেইটো, ক'ব পাৰিব আপুনি। নিজে ঘৰৰ বা অলপমান শুকান মাটি থাকিলে মানি আমিতো লাইশাক লাফা এনেকুৱা ধুনীয়া মছলা লা এইবিলাকতো কৰিব পাৰে না। ঘৰৰ কাৰণে খাব কাৰণে বজাৰত পৰা মানে বজাৰত পৰা কিনি খাই পালে মানে নিজে নিজে ঘৰত মানে দিলেতো থাকিলেতটো মানে ভাল নহয়, জানো?
অ', মনত আহিলে মনত হ'লে এনেকে পটকে
অ', হয়, হয়, আজি মানে ইটো খাম ঘৰতে আছে ইটো ছিঙিম না কি এনেকা মানে কৰৰত আলোচনা কৰি ফালে। আমি চিঙি ফালে বনাই খাবা পাৰি আৰু না? যদি ঘৰত নাই তেনেহ'লে কোনে বজাৰত যাব কোনে বা মাৰ্কেটত যাব বা চকত যাব এনেকা। কিন্তু মনত মানে আলচি লাগে আৰু না, যেতিয়া যেতিয়া, মানে নিজে ঘৰত থাকিলে মানে সি সেইটো ঘৰত আছে, বজাৰত নাযাম পইচাও বাচিব মানে ঘৰত আছে সেইটো মানে মনত ফটকে আহি আৰু। যেতিয়া মানে অ', মাটি চাটি অলপ থাকিলে মানে সেইটোয়ে লব দিব পাৰি আৰু না ল লগাই খিনি দিলে মানে ৰাতিৰ হলিঅ' বা যিকোনো টাইমত মানে খাব মন হলে মানে নিজৰ ঘৰত থকাটো মানে চিঙিালে খাব পাৰি আৰু না, মইতো মানে লাই শাক খাব বইল কৰি পালে খাব বহুত মন যায়, আপুনি আৰু কি কি খাব ভাল লাগে? এতিয়া যিহেতু ঠাণ্ডা বতৰত যি লাই শাক পাচলি বিলাক আহি আছে আপুনি কব পাৰিব কি কি ত' খাব ভাল পায়। সেইটো ক'ব পাৰিব।
অঁ, এনেতো ত মই যি মূলা লাই মূলা আৰু যি লা লাফা লাফা উল্লেখ কৰি আমাৰ বৰ ভাচাও এইটো বহুত
অ।
খাবা ভাল পাইল মোক অ চব বইল কিনি চব খাবা ভাল পায় ইয়াৰ লগত অলপ অ মাছ বাথেন থাকিলে পিছথিকে ভাল হয় যা আৰু খাবাৰ কাৰণে।
অ, হয়, হয়, অ, হয়।
এনেতো এতিয়া এইব অ, অ, অ।
এতিয়াতো আমাৰ উম খেতিৰ বা এতিৰ বাবে মানে আলোচনা কৰাটো।
অ, অ।
আমাৰ তাই আহিছিল, এতিয়া মানে ইয়াত এতিয়া ৰাখিম নেকি।
অ, হ হয়, হব ধন্যবাদ।